হেল্ল', অহ।
কি কৰি আছা? অঁ ভালেই।
এ ঘৰৰ কাম কৰিলো ঘৰ, ভালেই মোৰ।
অহ, ময়ো এই ঘৰৰ কাম বন কৰি আছোঁ। ঘৰৰ কাম বন কৰি আছোঁ, কাইলৈ সাত সচৰা খেদিব লাগিব যে। সেয়া কাপোৰ কানি ধুই আছোঁ।
অ', ময়ো কাপোৰ কানি কেইটামান ধুলো।
ৰ'দো নাই।
অঁ ৰ'দটো ভালকে দিয়া নাই, অহ।
ৰ'দ দিলে কাপোৰ ধুই ভাল লাগে। হেৰি হয় যে, শুকাই সোনকালে কাপোৰখিনি খৰখৰীয়া হয়।
অ', নহ নহলে ৰ'দ নিদিয়াকে যদি বতাহত শুকাই মানে কাপোৰটো কিবা ভাল নালাগে লৈ।
উম তাৰপিছত আকৌ এসোপা মান এই ঘৰত একে পলিথিন এসোপামান গোট খায় আছে বজাৰ কৰা সেইসোপাও পুৰিবলৈ উলিয়াই লৈছোঁ। পলিথিনে একে দোম খায় গৈছেগৈ। আগতে জুই লগালে ভাল, চৌকাত সুমুৱাই বুলে জুই লগালে পুটুকে পোৱা যায় কিন্তু আজিকালি ক। হেৰি নাইকীয়া হ'ল যে চৌকা জুই নাইকীয়া হ'ল।
অহ অহ। উম চৌকা এটা থাকিব লাগে।
অহ পলিথিন একে এহোপা মান হৈ গৈ সদায় বজাৰ কৰিলে আহেই যে।
অহ আহেই আজি পলিথিনতে দিয়ে উম পলিথিনতে দিয়ে অনা যায় বজাৰ বিলাক। উম, এ জ্বলাই পেলাব লাগে, এনেই অ'ত-ত'ত পেলাই দিয়াতকৈ। জ্বলাই পেলোবাই ভাল।
আজিকালি পলিথিন সোপাটো, মাটিত পেলাই দিলেও
উম, পচি নাযায় এনেই উম। তাতে কিব, উম, অহ।
একো নহয় যেনেকে পেলাই দিয়া যায়।
অহ, তেনেকে থাকিয়ে যাব বহুত দিনলৈ, বহুত দিনলৈকে মানে কি থাকিয়ে যায়। তেনেকেই।
আৰু সেইখিনি ঠাইত পলিথিনটো পেলাই দিয়া, ঠাইখিনি যদি তুমি খান্দি কৰি চোৱা, সেইখনি সেই পলিথিনে পাবা।
অহ তাতে যদি কিবা এটা গছ পুলি ৰুই পোৱা যায় সেইটো। ভাল নহয় উম উম।
তাকে বোলো এই হোপা পুই পেলাওঁ আকৌ পলিথিনৰ কাৰণে আজিকালি কিমান বেমাৰ।
অহ অহ এই পলিথিন বিলাক বন্ধই কৰি দিব লাগে।
উম। এই কাগজৰ সেই দি পঠিয়াব লাগে কাগজৰ যে মোনা বনাই দিয়ে পে। পেকেট বনাই দিয়ে পেপাৰ বা ডাঠ কাগজ তেনেকে দি।
অহ মাজতে বন্ধ কৰিছিলে এইনো কিন্তু কি হব পলিথিন টো মানে। দৰকাৰ হয়ে যে।
অহ উম।
বিস্কুটৰ পেকেটটো এ এতিয়া যেনিবা। উম বিস্কুটৰ পেকেট কেইটা এ দিয়া। পলিথিনৰ নথ'লেতো বেয়াই হৈ যায়, অহ।
সেই তেনেকে।
উম, বস্তুবিলাক ভালকৈ ৰাখিবৰ কাৰণে মানে সেই পলিথিনটো লাগেই যে।
গিলাছ সেনে হেৰি পাত সেনে ডিছ সেনে চব ক'ত পলিথিন ওলায়।
অহ, সেই পলিচিন লেৰাটো মানে গৰম বস্তু দিলেগে, সেই ভাতে বা কিবা বেলেগ বস্তু দিলেওঁ। সেই শোপা মানে গলি যোৱা নিচিনাকে, গৈ পেলাই সেই খোৱা বস্তুতে লাগি যায়গৈ। সেইবিলাকৰ পৰাই মানুহৰ বেমাৰ আজাৰ হয়। আজিকালি আকৌ হেৰি ডিচ্ বিলাক খোৱা যে। হেৰি দিওঁ বনাই নহয়, সেনেকুৱা তামোলৰ ঢকুৱা।
তামোলত ঢুকুৱাই দি অহ দেখিছোঁ। এইয়া হেৰিত যে এইবাৰ মৃত্যুঞ্জয় মন্দিৰত গৈছিলোঁ। তাত মানে দুপৰীয়া ভোক দিয়ে। ব্ৰইল খিচিৰি, তাত সেই তামোলৰ ঢকুৱা কুুৱাই দি বনোৱা ডিছত খাবলৈ দিছিলে, ডিচকেইখন দেখিও ইমান ধুনীয়া লাগিছে। মই ধুই পেলাই লৈ আহিছোঁ ঘৰত ঘৰলৈ।
অহ।
ল'ৰাটোক লাগেই অহ, ভালে হয় থাগে। ধুনীয়া।
অহ, এই তেনেকুৱা বস্তু। উম, উম, তেনেকুৱা বস্তুবিলাকৰ পৰা একো বেমাৰ আজাৰো নাই ন।
নাই, ধুই দিলে সক পালে, বা পেলাই দিলেওঁ ধুনীয়াকৈ হেৰি হ'ল পচি গ'ল। এই দি হেৰি বিলাক পচি নাযায় নহয়। মানুহৰ বেমাৰ সেয়াও, আজিকালি হোটেলত গ'লেও কিছুমান মানুহক দেখা পাওঁ পলিথিনতে গৰম চাহ লৈ যায়।
অহ', অহ'। বহুত বেয়া কিন্তু সেইটো উম।
গৰম বস্তু পলিথিনত দিয়াৰ লগতে পলিথিনৰ হেৰি হৈ যায়। গলি যায় পলিথিনবিলাক।
মানে পলিথিন এনেই প্লাষ্টিকবিলাক মানে ব্যৱহাৰ অলপ কমাবই লাগে।
কমাবই লাগে।
আমি যে কি ঘৰৰ বস্তুবিলাকো হেৰি সেনেকোৱা প্লাষ্টিকত টেমান থওঁ, সেইবিলাকো বেয়াই। উম। সেইবিলাকৰ সলনি চিচ অহ, ষ্টিলৰ বা চিচাৰৰ অহ। চিচাৰত থব পাৰে উম।
ইষ্টৰ গিলা সেইটা আনিলে বেছি ভাল আৰু চিচাৰকেইটা আকৌ ল'ৰা-ছোৱালীয়ে ভাঙিব কাটিব হেৰি লাগে।
উম, তেনেকে ষ্টিলৰ বস্তু কিনি লোৱাই ভাল, মানে থোৱা টেমা‌ উম। খোৱা বোৱা কৰিলে এতিয়া?
অহ, কৰি ৰাতিপুৱা কৰিলোঁ, চাহ ৰুটি খালোঁ। তাৰপিছত এতিয়া, লাহে ধীৰে বনাম আৰু।
অহ, ভাত খাব নে এতিয়া কি।
এতিয়া চাহ কিবা খাম আৰু ৰুটি বনাই আছোঁ। আগতে আকৌ নাম সকাম পাতিলেও কলগছৰ হেৰি যে চতিয়া বনায়। কলগছৰ হেৰি সেয়া দি, সেয়াত ভাল সেইখিনি মাটিত পেলাই দিলেওঁ পিছত সাৰ হয়।
সাৰ হৈ যায় অহ।
আজিকালি সেয়া কৰিবলৈ মানুহৰ সময় নাই।
অহ। এই মানে অহ, কলপাততো কলপাততো খাব, পাৰি অহ কলপাত।
কলপাততে দিলে আৰু বেছি ভাল হে কলপাতৰ গোন্ধটো গৰম ভাত যদি কলপাতত দিয়া যায়। সেই গৰমে গৰমে কলপাতৰ ভাতটো হেৰি, গৰম বস্তু লৈ ভাতেই হওঁক। হেৰি হওঁক মিলি যায় গৈ যে, ভাল মানে সেইটো খাব লাগে।
আজিকালি আজিকালি কলপাত মানে ব্যৱহাৰ নাই।
নাইকিয়াই হয় গ'ল। আজিকালি কলপাতত দিলে মানুহে ক'ব, ই আগৰ দিনৰ নিচিনা কলপাতত দিছে। ডিছ পতখনতহে মানে ইচ পেন্দা হেৰি কয়। কিন্তু ডিছ পাতখনে যে কিমান মানুহৰ
ক্ষতি কৰে, উম অহ অহ উম। আগৰ দিনবোৰ, আগৰ দিনবোৰ ভা এইবিলাক বস্তু ব্যৱহাৰ কৰে কাৰণে মানুহবিলাকৰ বেমাৰ আজাৰো কম।
অহ। বেমাৰ আজাৰ বেছি নথাকে আজি আগৰ দিনৰ মানুহবিলাক বহুদিনলৈকে জীয়াই জীয়াই থকে। আজিকালিৰ মানুহ চাবাচোন ইমান বয়সস্থ মানুহ নাই, নামঘৰতেই হওঁক। আকৌ মন্দিৰত গ'লেও, বয়সস্থ মানুহ নেদেখায়।
মানুহ মানে দেখিব পোৱা নোযোৱাই হৈছে, আগৰ দিনত ভাল লাগে। বয়সস্থ মানুহবিলাক ধুনীয়াকে। উম। নামঘৰা ভৰি থাকিব লাগে ভাল লাগে। অহ নাই এই দেখা দেখাই নাই তেনেকুৱা, আগৰ দিনত কি ধুনীয়া থাকে বয়সস্থ মানুহ চুলিবিলাক গোটেই চুলিবিলাক যে পকি যায়, দেখিব ভাল লাগে আকৌ।
ভাল লাগে তেতিয়া, নামঘৰত গ'লে নামঘৰত বৰ
বই অহ। আৰু তেনেকুৱা তেনেকুৱা অহ, তেনেকুৱা বুঢ়া মানুহ নায়েই আজিকালি।
অহ, এই মই হেৰিতহে দেখিছোঁ দেই, এই ল'ৰাটোক স্কুলত থবলৈ যাওঁতে। ভাদ মাহত নাম গাই থাকে যে টাউনৰ ফালে, কিব এখন ঠাই। কি ঠাই কয়, সেইখিনি বুজি নাজানো বাৰু মই ভালকৈ চিনি নাপাওঁ এদিন মানে টমটমখনে সেইফালেদি লৈ গ'ল, এই নামঘৰতহে দেখিছোঁ। এতিয়া বহুত মানুহ বয়সস্থ মানুহ ঢেৰ আছে চুলি পকি যোৱা। গা ছালকে সুতুৰা সুতুৰি পৰি গৈছে সেই মানুহখিনি টোলত বহি। বহি বহি নাম গাই আছে আকৌ বাকী যোনখনি বহিব পাৰে সিহঁতে ধুনীয়া যে পাতিত। পাই বহ পাই তাত নাম গাই আছিলে ভাল লাগিছিল দেখিবলৈ। তেনেকে দেখিলে ভাল লাগে মানুহখিনি।
মানুহ বিলাকক মানে বহা কৰা অসুবিধা হয়। যে সেনেকে সেইকাৰণে টোলত বহি কৰি বহে আৰু নামঘৰত উম।
ছাইডত বহি থাকিলেও দেখিবলৈ ধুনীয়া হয়।
অহ, উম উম ভাল লাগে অৰু।
দেখিব, আজিকালি আৰু আমাৰ ইয়াতো নাইয়ে। প্ৰায় তেনেকুৱা মানুহ দেখিব নাই এই। আমাৰ নামঘৰত গ'লে সেই ডেকা গাভোৰখিনিহে আৰু।
অহ, ডেকা-গাভৰু বোৱাৰী সেনে
হম, উম।
আগত অহ, আগত মই বিয়া হোৱাৰ পিছত অহ, বিয়া হোৱাৰ পিছত আহি দুজনমান দেখিছিলোঁ। তাৰপিছতে আৰু এতিয়া নাই আৰু ঢুকালে সেইকেইজনো। উম।
সুস্থ মানুহ বুলিবলৈ নায়েই দেখিবলৈ।
অ', তেনেকুৱা মানুহ থাকিলে মানে কি আৰু নজ-নজনা কথা বিলাকো ধুনীয়াকে
জানিব পাৰি, আগৰ দিনৰ কথাবিলাক কৈ থাকে।
অ', আগতে কথাবিলাক শুনিও ভাল লাগে অ'। এতিয়া মানে আগৰ দিনৰ কথা অ', সাধু কোৱা নিচিনা লাগে। যেন এইবিলাকেই সাধুহে নেকি আমি যিহেতু তেনেকুৱা দেখাও নাই কৰাও নাই হয়। আগৰ দিনত যিবিলাক আছিলে, এতিয়া-এতিয়া মানে সাধু সাধুহে লাগে আৰু সেইবিলাক।
এতিয়া ল'ৰা ছোৱালীৰ আগত, আমিয়ে সাধু সাধু পাওঁ, সিহঁতেতো এই আগৰ দিনৰ কথা কোৱা বহুত বছৰ পুৰণা কথা।
অ', এইবিলাক চব বনাই বনাই কৈছা নেকি এনেকে বুলিহে কব, হয়নে বনাই বনাইহে কৈ আছা।
বনাই বনাই কৈ আছা বুলি ক'ব।
উম।
তেনেকুৱা।
অ'।
কিন্তু হেৰি নহয় এতিয়া আমি দেখা নাই তেনেকুৱা, আমি ভাবোঁ সাধু নিচনাকৈ আছে। তাৰপিছত আকৌ সিহঁতে ক'ব তোমালোকে বনাই বনাই কৈ আছা।
অ', মানে বিশ্বাস নকৰে সেনেকুৱা যে আছিলে আগৰ, হা আমিয়ে দেখা নাই, আজিকালি আৰু আগৰ দিনৰ বস্তুবিলাকো দেখিব পোৱা নোযোৱা হ'ল। আগতে ধুনীয়াকে পথাৰত হাল মাৰে। নাঙল আছিলে, নাঙল, মৈ। এইবিলাক ব্যৱহাৰ কৰে, আজিকালিতো সেইবিলাক নায়েই।
নাই আজি কেইডাল
চিনি নোপোৱা হ'ব গৈ এতিয়া, চিনিয়ে নাপা আমাৰ লৰা অ আমাৰ ল'ৰা ছোৱালীয়ে চিনিয়ে নাপাব। মানে গৰুৱে কেনেকে হাল বাই, সেইবিলাকো অ গৰুৱে যে পথাৰত হাল মাৰি, অ হাল মাৰি খেতি কৰে।
উম।
সেইবিলাক একো বুজিয়ে নাপায় আৰু এতিয়া সিহঁতে।
সেইবিলাক একো চিনিয়ে নাপায় আৰু সিহঁতে। আগৰ দিনত, তথাপিও কেতিয়াবা, মানুহক দেখা পাওঁ। মৈ দি থাকে যে, পথাৰত। এতিয়া, আজিকালি, চব ট্ৰেক্টৰে হাল বায়। হ'লেও মানে, মৈ দিয়া সময়ত মানুহ উঠাই পেলাই, মৈ দিয়ে যে, মানুহ উঠি পেলাই গৰু।
অ' অ'! তেনেকেই দিয়ে, আজিকালি। অ'!
উম, তেনেকে দিয়া, কেতিয়াবা দেখা পাওঁ।
অ'! কলগছ ৰছী লগাই, তেনেকেই টানি দিয়ে। অ'! চবৰে ঘৰতে মৈ টো নাই। নবনাই আজিকালি, মৈ বস্তু টো মানুহৰ ঘৰত। উম!
এতিয়া আমাৰ ল'ৰা- ছোৱালীয়ে দেখা নাই, পিছলৈতো আৰু সেইবিলাক নাইকিয়াই হৈ যাব।
অ। চব মানে আজিকালি মেচিনৰ যুগে হ'ল আৰু, মেচিনতে চব। কৰিব ধানো ৰুব। কাটিব, ধান আগতে উম গৰুৱেদি মৰণা মাৰে, আজিকালি সেইবিলাকো নাইকিয়া হ'ল। ধান মৰা মেচিনো ওলাই গল, চব মানে মেচিন মানুহক প্ৰয়োজন নাইকিয়া হ'বগৈ যি দেখিছো, কাম কৰা। হ'ব দিয়ক ন।
হ'ব দিয়া, অ' অ'!